হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল', হয় কোৱা উম
কি কৰিছা?
এই এনেই আছোঁ আৰু কিনো কৰিবা এনেই বহি আছিলোঁ।
অ ময়ো এনেই আছোঁ ৰবা। অ'
অ'
বাকী ঘৰৰ ভাল?
আছে ঘৰত ভালে আছে তোমাৰ চবৰে ঘৰত ভালনে?
হেৰি নহয়
আচ্ছা শুনাচোন মই
স্কুলত গছ-গছনি ৰোপনৰ সেই কাৰ্য্য
অ', হয় নেকি, অ, মইয়ো তাকে ভাবি আছিলোঁ। আহ গছ-গছনি, ৰুব লাগিছিলে অলপ, উম, তাৰপিছত কোৱাচোন তুমি কি ভাবিছিলা?
সেইটো ৰোপন কৰাটো বৰ প্ৰয়োজনীয় কাম।
সেইটোতো হয়ে।
যাৰ অবিহনে আমি জীয়াই থাকিবই নোৱাৰো।
উম, সঁচা মানে গছক পৃথিৱীৰ ফেফুচা বুলিও কোৱা হয়, গছে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি অক্সিজেন এৰি দিয়ে, গম পাইছানে?
হেল্ল'।
অ, মই শুনি আছো, তুমি শুনিছানে? হেল্ল'। অ, মই শুনি আছো। মই কৈছো যে উম, মই কৈছো যে গছক পৃথিৱীৰ ফেফুচা বুলিও কোৱা হয়। গছে উ বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি অক্সিজেন এৰি দিয়ে।
গম পাইছা, শুনি আছানে?
আহ শুনিছো। তোমাল ধ্বংস হোৱাৰ বাবে পৰিৱেশ বহুত ক্ষতি হৈছে, গম পোৱা নে?
উম, হয় তাকেইতো, উম। বনাঞ্চল কমি যোৱাৰ ফলত গৰমো বৃদ্ধি পাইছে। আজি ইমান গৰম পৰিছে গম পাইছে নে নাই, থাকিব পৰা নাই গৰমত। বৰষুণৰ ধৰণ সলনি হৈছে আৰু প্ৰাকৃতিক দুৰ্যোগো বৃদ্ধি পাইছে। গছ-গছনি নাথাকিলে কি হৈ যায় তুমি নিজে ভাবাচোন। কিমান ক্ষতি হয় গছ-গছনি নাথাকিলে, সেইকাৰণে গছ ৰোপন কৰিবই লাগে।
অ, যিমান পাৰা সিমান গছ ৰুপা, গম পাইছা? আৰু তু সিহঁতৰ তোমাৰ যত্নও ল'ব লাগিব।
অ, সেইটোতো হয় যত্নতো লব লাগিবই। উম। আৰু, আৰু কেৱল গছ ৰোপন কৰিলেইতো নহব ন, সিহঁতৰ যত্নটো ল'ব লা লাগিব, লগতে আৰু তোমাৰ হেৰি মই ভাবো কি জানা? প্ৰতিজন ব্যক্তিয়ে বছৰত অন্তত এটা গছ ৰোপন কৰি তাৰ যত্ন লোৱাটো উচিত। গম পাইছা, এজন-এজন মানুহে পুৰা মানে গছ ৰুব লাগে।
প্ৰত্যেক বছৰে-বছৰে।
আৰু বিদ্যালয়, মহাবিদ্যালয় এইবোৰততো বহুত ধৰণৰ তোমাৰ হেৰি অনুষ্ঠানতে গুচি আয়োজন কৰা উচিত, আৰু প্ৰায়ভাগ সি কৰেও বহুত তোমাৰ এনেকে গছ-গছনি
অ', ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সচেনত-সচেতন তাও মানে বৃদ্ধি পায়, গম পাইছা নে নাই? তেতিয়াহে মানুহে মানে ল'ৰা-ছোৱালী বিলাকে গম পাব, পৰিবেশৰ বিষয়ে জানি ব, বুজিব, যে গছ-গছনি কিমান ইমপ'ৰ্টেন্ট হয় মানুহৰ লাইফত।
তাগে। আৰু দিয়ে বা তোমাৰ অক্সিজেন সেইটো বুলি নহয়, কিমান কি তোমাক আমাক চাবাচোন ফল, তাৰপিছত কাঠ, ঔষধ, কিমান মূল্যবান বস্তু দিয়ে আমাক চোৱাচোন। কি কয় বনাঞ্চল ধ্বংস কৰি থাকে।
তাকেতো। বহু মানে তোমাৰ ঔষধি উদ্ভিদ আছে, যিবোৰৰ পৰা বিভিন্ন ৰোগৰ ঔষধ প্ৰস্তুত কৰা হয়। গম পাইছা? কিমান গছ আছে। তাৰ পৰা তোমাৰ কিমান আমি, আমিতো গছৰ পৰা বহুতখিনি বেনিফিট পাওঁ। গছে, মেইন কথা তোমাৰ আয়ুৰ্বেদিকৰ, আয়ুৰ্বেদিকৰ কথাই ভাবা। গোটেই আয়ুৰ্বেদিকৰ মেডিচিন বিলাক তোমাৰতো মানে নেচাৰেল বস্তুৰ পৰাই বনায় ন? প্ৰকৃতিৰ পৰাই বনায়। গছ গছনিৰ পৰাই বনায়। আৰু তুমি চাগে অ', গম পোৱা নে নাই নাজ নাজানো। ইনষ্টাগ্ৰামত তুমি ৰিলচ্ ত চাই চাবাচোন। এজনি অৰুণাচলৰ এগৰাকী মানে মানুহ এজনী ডক্তৰ, মানে তেখেতে ডক্তৰ ডিগ্ৰী কৰা। আৰু তেখেতে মানে আয়ুৰ্বেদিক ঔষধ দিয়ে। আয়ুৰ্বেদিক ঔষধত তোমাৰ চাবাচোন মানুহবোৰে ৰখি থাকে তেখেতৰ ঔষধ পাবৰ কাৰণে। তেখেতে সেইবিলাক আয়ুৰ্বেদিক ঔষধ ক'ৰ পৰা দিয়ে? গছ গছনিৰ পৰাই দিয়ে। তাৰ মানে তুমি নিজে ভাবাচোন গছ গছনিৰ পৰা তোমাৰ কিমান লাভ হৈ আছে।
তাকে। তোমাৰ গছে অকল তোমাৰ সেইটো টো বাদেই। কৰাটো সহায় কৰে।
উম, তাকেতো। গছ থাকিলে তোমাৰ চৰাই চিৰিকটি আৰু বহু জীৱ জন্তুৱে আশ্ৰয় লাভ কৰে। বনাঞ্চল ধ্বংস হ'লে বহু প্ৰাণীৰ বাসস্থান নষ্ট হৈ যায় কিন্তু।
আৰু তোমাৰ চাবা এই গছৰ যে শিপাবলাক, এই গছৰশিপাত জোৰকে ধৰি ৰাখে। তোমাৰ সেই বানপানী বা বৰষুণ কোনোবা সময়ত তোমাৰ মাটি তোমাৰ সহজে ফুটি নাযায়। খহিও নপৰে।
উম, হম, উম, তাকেইেটো। আৰু লগতে তোমাৰ হেৰি কি বুলি কয়? কি ক'ব লৈছিলো ৰবা মই পাহৰিলো। অ' আমাৰ মানে তোমাৰ গাঁওখনতো
তোমাৰ আ
অ' আৰু বনাঞ্চল ধ্বংস হলে বহু প্ৰাণীৰ বাসস্থান নষ্ট হৈ যায়।
অ' এইটো বস্তু বহুত বেয়া লাগে। গছ বন বিলাক কাটে। কিন্তু এই তোমাৰ চৰাই, জীৱ জন্তু বিলাকত কথা অলপো, কত যাব? কি কৰিব সিহঁত? পাতে কাৰণে
হয়। গছে বায়ুমণ্ডলৰ ক্ষতিকাৰক গেছ শোষণ কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা অ' কৰে।
গম পাইছা।
অহ, স্নায়ন কমাবলৈ তোমাৰ গছ গছনি ৰোপ মৰ ৰোপনৰ ভূমিকা অতি। গুৰুত্বপূর্ণ
অ' উম, ময়ো সেই কথা ভাবো। আমি গাঁওবাসীক গছ ৰোপন কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ। আমি যদি এটা মানে ধৰা কেম্পৰ নিচিনাকে কৰিব পাৰো আমি হাতে হাত। তাতে গছ লৈ গৈ গাঁৱে গাঁৱে এ মই এনেকৈ ভাবিছোঁ আৰু তুমি কি কোৱা নাজানো। আ আমি মানে এনেকা বহুত কেম্পিং কৰিছিলোঁ আগে পিছে বানপানী সাহায্য এনে কে আমি কৰিছিলোঁ। ঠিক তেনেকুৱা কেম্পিং এটা আমি কৰিব পাৰোঁ পাঁচ ছয়জন এনেকৈ লগ হৈ পেলাই আমি। গাঁৱে-গাঁৱে গৈ পেলাই এনেকুৱা হাতত মানে গছ লৈ যাম লৈ গৈ পেলাই তেওঁলোকক শিকাব পাৰোঁ। যে এ গছ গছনি ৰুৱক আৰু ছেম তেনেকুৱা অকল গাঁও বুলি নহয় আৰু বেছিকে ইম্পৰটেন্ট তোমা হয় চহৰত তোমাৰ মানুহ বিলাকক এটা মানে এ তাৰ মানে কি কো কি বুলি কয় ন শিকাব পাৰো গৈ গৈ পেলাই কেম্পিঙৰ নিচিনাই আৰু। গৈ গৈ পেলাই তেওঁলোকক আমি উ জনাব পাৰো যে এনেকে গছ লগাওঁক গছ লগালে মানে এনেকুৱা হ'ব এটলিষ্ট চৰকাৰে যিহেতু গছৰ কথা নাভাবে আমি নিজে মানুহখিনিয়ে ভাবো চোন ঘৰৰ ওচৰে পাজৰে। আমাৰ আমাৰ য'ত ঘৰ তাৰ ওচৰে পাজৰে ৰাস্তা পদুলি আছে তাৰ কাষে কাষে আমি গছ লগাওঁ। তাৰ পৰাওতো আমাৰ বহুতখিনি মানে আমাৰ ভাল হ'ব, নে কি কোৱা?
ঠিক কথা গাঁওবাসীক তোমাৰ চাবা হা গছ ৰোপন কৰাৰ কাৰণে আমি কিন্তু এইটো উৎসাহিত কৰিব পাৰো। এটা কাম কৰো দে ৰবিবাৰ তাৰে আমি শুনা এটা অভিযান চলাও।
সে সেইটোৱে সেইটোৱে উম পাৰি। পাৰি পাৰি মই তাকেই কলোঁ তোমাক সেইটো। মই মে কিছু ফলৰ পুলি আনিম আম, কঁঠাল, আৰু নিম গছৰ পুলিও আনিব পাৰোঁ আৰু মই পানী দিয়া আৰু পুলিবোৰ সংৰক্ষিত অ'
কোৱা।
অ' মই সেইটোৱে কৈ আছিলোঁ মই পানী দিয়া আৰু পুলিবোৰ স মানে সুৰক্ষিত ৰাখিবলৈ প্ৰয়োজনীয় সামগ্রী যোগাৰ কৰিম বুলি ভাবিছোঁ।
অ' হ'ব দে ঠিকেই কৈছা। তাকে সৰু ডাঙৰ উপকাৰ হ'ব গম পাইছানে। টো আমাৰ কামেই নহয়তো ই এটা সামাজিক দায়িত্ব হয়।
হম।
আৰু যিমানেই গছ গছনি ৰূপ
তেতিয়াাহ'লে
মানে পৰি
উম। তেতিয়াহ'লে এটা তুমি প্লেন বনোৱা, তুমি এটা গ্ৰুপ বনোৱা হোৱাটছএপত। হোৱাটছএপত গ্ৰুপ বনাই পেলাই তুমি আ তাতে কেই তোমাৰ তোমাৰ কনটেক্টত কিমান আছে ল'ৰা-ছোৱালী যি যি আছে এড কৰা, মইও চেম তেনে কে এড কৰোঁ এড কৰি পেলাই আমি অকল গ্ৰুপটোৰ নাম ৰাখিম গছ-গছনি ৰোপন কৰা বুলিকে এনেকুৱা গছ-গছনি ৰোপন গ্রুপটোৰ নাম ৰাখিবা আৰু মইও এড কৰিম। তাৰপিছত আমি এটা প্লেন এটা কৰি পেলাই এটা কেম্প এটা আমি কেম্পিং এটা কৰোঁ। ঠিক আছে তুমি তুমি এটা কাম কৰা অলপ পাছতে এক ঘন্টামান পাছতে যদি হয় তুমি তুমি ফ্ৰ্ৰী হৈ লোৱা তাৰ পাছত তুমি এনেকুৱা এটা হেৰি কৰা কৰি পেলাই আ মোক জনোৱা অ তাৰপিছত মইও যোন যোন আছে এনেকে কৰি পেলাই আমি এনেক এনেকে ভাবিছোঁ বুলিকে, ইয়াৰ পৰা আমাৰ একো মানে হেৰি নহয় ইনকামৰ কথা আমি চিন্তা নকৰোঁ। আ দেওবাৰ মানেটো চ বৰে মানে চবেইতো ছুটিয়ে থাকে মানে ফ্ৰিয়ে থাকে ন ঘৰত এনেই থাকে কাৰোবাৰ ক্লাছ ক্লাছ আছে যদি সেইবিলাকটো বন্ধৱে থাকে, তা আমি মিলি পেলাই আমি মিলি পেলাই এটা কেম্পিং এটা কৰোঁ। প্ৰথমে আমি নিজৰ ঘৰৰ ওচৰৰ পদূলিটোৰ পৰাই আৰম্ভ কৰোঁ।
ঠিক আছে প্ৰথমে এটা কাম কৰোঁ মোৰ ঘৰৰ চৌহদটো যোন যোন আছে আৰু তাৰ পৰা এটা আৰম্ভ কৰোঁ উম।
ভাল লাগিছে সেইটোৱে কৰোঁ দিয়া।
উম ঠিক আছে অ' তাকে।
দিয়া। তাৰ পিছে
অ' দিয়া ঠিক আছে।